অ! বন্ধু শুনিছা?
শুনিছোঁ-শুনিছোঁ।
কি কৰিছা বন্ধু?
আছোঁ ৰ'বা এতিয়া শুই আছোঁ অলপ মানে টোপনি ধৰা ধৰে হৈছে।
এই তাকে মোৰো মানে, আজি বহুত কষ্ট হৈছে। চ' শুমে চাগে আৰু অলপ দেৰিকে।
অঁ-অঁ! শুমেই বাৰটা মানত শুমেই আজি।
উম, মইও এইখিনি মানতে শুই যাম। এই, এনেই, এনেই, এনেই, এ- উম। এনেই এনেই টোপনি খতি কৰি লাভ নাই ন!
লাভ নাই, লাভ নাই। মানে তোমাৰ- এই মোবাইল বেছি ৰাতিলৈকে চাবওঁ নালাগে।
গা বেয়া হয়, গা বেয়া হয়, চকু ফুলি যায়।
চকু ফুলি যায়, দিনত কেনেবা লাগে মানে বেয়া লাগি থাকে, গা বিলাক দুৰ্বল দুৰ্বল-
উম। ম মাথাৰ বিষটো বেছি হয়। মোৰতো এইটো হয় বহুত ৰাতিলে মোবাইল চালে মাথাৰ বিষ হয়।
হয়, মাথাৰ বিষ বেছি হয়, তোমাৰ মাই মাইগ্ৰেইনো থাকিব পাৰে।
হয়, আ আৰু পিছদিনা তোমাৰ দিনটো একদম ভাল নাযায় কিবা- কিবা টাইপ লাগে মানে দিনটো!
হয় নেকি? হয় নেকি? বেছি মাথাৰ বিষ- থাকিলে তুমি চেক কৰি ল'বা, তোমাৰ চিটি স্কেনটো কৰি ল'বা।
নাই -নাই মই ক কৰা আছে, নাই- নাই মাইগ্ৰেইনৰ প্ৰব্লেম নাই।
অঁ, অঁ ঠিকেই আছে তো।
আহ ঠিকে আছে, ঠিকে আছে কৰিছো, এইবিলাক হেল্থ চেকআপ কৰিছো মাজতে কৰি আহিলো হেল্থ চেক-
হয়, হয়। এতিয়া তোমাৰ কি খাল- কি খালা এতিয়া? খানা পিনে নৰ্মেলে খাইছো।
অঁ। নৰ্মেলে, ভাতে খালোঁ ভাত, মাছ ভাজি এনেকুৱাই দালি।
হয় নেকি? ভালেই বাৰু। মই নৰ্মেলে খালো আজি মানে চিম- ম্পল খানা খালো। ময়ো বাৰু একদম সহজ সৰল খানা হৈছে। তোমাৰ নিৰামিষ নিৰামিষ যি বুলি কয়, নিৰামিষ খানা খাইছোঁ।
হয়, হয় বুজিছোঁ।
মানে- কি কৈছা? গৰমত নিৰামিষে ভাল।
নোৱাৰিম যি- মানে গৰমত বেছি হেভি খানা খাব নোৱাৰি। এইবিলাক মাছ, মাংস- তোমাৰ এইবিলাক খাবা নোৱাৰি, কি কোৱা তুমি? হয়নে?
আৰু-
হেল্ল'।